হেল্ল'। হেল্ল'।
কি কৰিছা?
আছো এনেই, উঠিলো চাহ তাহ খালোঁ।
অ', অ' আচ্ছা আচ্ছা, তাকে নটা বাজিলিলতো। উম, উম। এইয়া আছোঁ এনেই। এনে আৰু হেৰি উঠিলোঁ, চাহ তাহ ময়ো খালোঁ বাৰু। উঠিলোঁ তোমাৰ ছয়টা সাতটা মানতে উঠিলোঁ বাৰু।
অ', অ'।
এতিয়া কি কৰি আছা?
এনে এনে বহি আছোঁ।
ব্যস্ততো নাই কিজানি?
ব্যস্ত নাই নাই।
উম, এই এই ব্যস্ত নাই। অ' তাকেইতো কি বুলি কয়? এতিয়াতো দেখা পাইছে ধৰ প্লাষ্টিক বহুত ব্যৱহাৰ হৈ থাকে।
উম, উম।
চ মানে প্লাষ্টিক নোহোৱাকে ধৰি এতিয়া মানে প্লাষ্টিক নোহোৱাকে ধৰ মানুহ একেবাৰে চলিব নোৱাৰা হৈ গৈছে। আগতে ধৰ বিভিন্ন ধৰণৰ হেৰি মোনাবিলাক যদি ব্যৱহাৰ কৰিছিল, আজালি মানে ধৰ, উম আজিকালি ইমান মানুহক মানে ধৰক প্লাষ্টিকেৰ মনাটো নহ'লে মানে নহয়েই ধৰ সেনেকুৱা হৈ গৈছে। যেনে প্লাষ্টিকৰ ব্যৱহাৰ হৈ আছে এতিয়া ধৰ হয় কি বুলি ভাবা ধৰ এতিয়া এনেকুৱা হাৰত যদি প্লাষ্টিকটো ব্যৱহাৰ হৈ থাকে কি হ'ব ধৰ কেনেকুৱা হ'ব?
এনেকুৱা হাৰত যদি প্লাষ্টিক ব্যৱহাৰ হৈ থাকে তেতিয়াহ'লে আমাৰ মাটিবোৰ এটা প্ৰদূৰ্ষন হৈছে এ তেনেকে মাটিবোৰ আৰু প্ৰদূৰন হব মানুহবোৰে প্লাষ্টিকটো ভালদ ধৰ হেৰি নাৰাখে প্লাষ্টিক টো ব্যৱহাৰ কৰি এনে মানুহবোৰে যতে ততে পেলাই দিয়ে। তাৰপিছত তাৰ ফলত মাটিবোৰ প্ৰদূ্ষণ হয়। পিছত আৰু পলিথিনটো সেই বেয়াও হয় ন'।
উম
তাৰ পিছত জ্বলাই দিয়ে কিছুমানে জ্বলাই দিয়ে প্লাষ্টিকটো। চলাই দিলেটো বায়ু প্ৰদূষণ হয়। অ' তেনেকে যদি কৰি থাকে ধৰ আমাৰে ক'ত আমাৰে সেই হয়। ক্ষতি হয়। মানুহৰ লগতে সকলো জীৱ জন্তুৰে এই -এই হাৰত প্লাষ্টিকৰ সেই হৈ থাকিলে গোটেই সেই প্ৰদূষণ হ'ব আৰু। প্লাষ্টিকৰ জেগাত কিবা ধৰ কাগজৰে বনাব পৰা বস্তু ধৰ সেনে কিবা ব্যৱহাৰ কৰিলে ভাল। এতিয়া যে প্লাষ্টিকৰ এইটো গিলাচ বোৰ আছে।
তাকেইেতো এইটো প্লাষ্টিকৰ। উম, প্লাষ্টিকৰ গিলাচটো মানে ব্যৱহাৰ কৰি উঠি মানুহে হেৰি কৰি পেলাই। পেলাই দিয়ে প্লাষ্টিকৰ গিলাচটো এ পানীটো খাই উঠি মানুহে এবাৰ খাই উঠি পেলাই দিয়ে। সেইবোৰে আকৌ মাটিত হেৰি হৈ নে আকৌ এটা সময়ত ধৰ মাটিখিনি হেৰি কৰিব অন
প্ৰদূষণ।
প্ৰদূষণ হ'ব। বা যদি পুৰি- পুৰি পেলাই পুৰি পেলালে আকৌ হেৰি হ'ব ধৰা বায়ু প্ৰদূষণ হ'ব আজিকালি ধৰ এতিয়া কি এইটো হেৰি পায় কাগজৰ গিলাচ
কাগজৰ গিলাচ ওলাইছে।
উম, যদি প্লাষ্টিক উম, প্লাষ্টিকৰ প্লাষ্টিকটো আমি নোহোৱাও কৰি পেলাব নোৱাৰোঁ কিন্তু প্লাষ্টিকৰ ঠাইত ধৰ আহ, কম বেছি পৰিমাণে যদি কাগজৰ গিলাচ ব্যৱহাৰ কৰোঁ তেতিয়া ভাল আৰু ধৰ
উম, উম, সেইটোৱে সেইটোৱে ক'ব গৈছো ময়ো।
এতিয়া প্লাষ্টিক যিটো ভাৰতত এ প্লাষ্টিক ব্যৱহাৰ হৈ আছে আৰু আমাৰ মানুহৰ ধ এতিয়া সজাগতাও নাই ধৰ প্লাষ্টিক এ যতে ত'তে পেলাই দিয়ে। এতিয়া আমি যিবিলাক ডাঙৰ ডাঙৰ চহৰ আছে ধৰ গুৱাহাটী বা কিবা তাত যদি যাওঁ আমি মানুহে য'তে ত'তে জাবৰ পেলাই দিয়ে এতিয়া গুৱাহাটীৰ এটা ডাঙৰ সমস্যা হ'ল গুৱাহাটীৰ এটা ডাঙৰ সমস্যা কৃত্ৰিম বানপানী। তাতে কিন্তু সদায় মানুহে চৰকাৰক দোষ দিয়ে যে চৰকাৰে কাম বিলাক ভালকে নকৰে। কিন্তু আমি যে ভুল কৰি আছোঁ আমি যি মানে খাই লৈ উঠি এ, উম, প্লাষ্টিকৰ বেগটো ক'ৰবাত দলিয়াই পেলাই দিলো। তাৰ ফলত ধৰ, সেই প্লাষ্টিকটো যাইঠিয় আকৌ ড্ৰেইনত জমা হ'ল। ড্ৰেইনত জমা হোৱাৰ ফলত, এ ড্ৰেইনত পানীতটো যাব নোৱাৰা কাৰণে, এটা বান
বানপানীৰ সৃষ্টি হয়।
উম,
সেইবোৰতো মানুহৰে ভুল।
সেইটো মানুহৰ ভুল, এইবিলাক কথা ধৰ এতিয়া চালি জাৰি চাব লাগে আৰু।
আৰু এই বস্তুটো অকল আমাৰ গুৱাহাটীৰ বুলিয়েই নহয় এটো বহুত জেগাত চলে, এই বস্তুটোৱে।
উম, উম,
চহৰ বিলাকত কম বাৰু এই বস্তুটুটো। কিন্তু গুৱাহাটীৰ নিচিনা চহৰ, গুৱাহাটীৰ ডাঙৰ ডাঙৰ চহৰবোৰত এই-এই প্ৰব্লেমটো বহুত। উম, এই প্ৰব্লেমটো বহুত দেখা যায়।
আৰু ধৰ এতিয়া, এটা হেৰি থাকে আমাৰ এই, ডাষ্টবিন বিলাক যে ব্যৱহাৰ কৰে ডাষ্টবিন বিলাকৰো হেৰি থাকে ধৰ ভাগ থাকে, এ সেউজীয়া শাক পাচলি পেলাবৰ কাৰণে বেলেগ এটা ডাষ্টবিন, আকৌ পলিথিন জাতীয় সেনেকুৱা বস্তু বিলাক পেলাবৰ কাৰণে এটা বেলেগ ডাষ্টবিন থাকে, কিন্তু আমাৰ মানুহে মানে ওলো-ওলোটাটো কৰে, য'ত আ হেৰি পেলাব দিব, সেইটো ন পেলাই, প্লাষ্টিকৰ জেগাত কিবা অন্যান্য বেলেগ পেলাব।
উম,
ইফালে হেৰিত, ঠাইত বেলেগ পেলাব, সেনেকুৱাও কৰে মানে। চ' ই মানে আমাৰ যিটো সজাগতা, সেইটো নোহোৱা কাৰণে মানে এনেকুৱা ধৰণৰ হৈ আছে এইবিলাক।
সেইটো হয়। তাত যে এইটো পানী বটল যে পানী বটল খালে খাইতে উঠি মানুহ এটাই কোনোদিন সেইটো ভালদৰে নেপেলাই, কোনোবা যদি ৰাস্তাত যাই আছে, গাড়ীতে যাই আছে জাইকানে পেলাই দিব ডাইৰেক্ট, গাড়ীৰ পৰা পেলাই দিব
আ
সনেকুৱা কৰিলেটু প্ৰব্লেম হৈ যায় ন'। ৰাস্তা ঘাটবিলাক ইমান ধুনীয়া হৈছে, কিছুমান জেগাত। সেইবোৰ, বেয়া দেখা যায়। লগতে, এই, হেল্ল' হেল্ল'! হেল্ল'! হেল্ল' হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! শুনা পোৱা নাই নেকি?